অ শুনিছো নমস্কাৰ কেনে আছা অ উম ভাল ভাল মানে আজি অকল অকণমান স্বাস্থ্যক লৈ মানে আলোচনা কৰোঁ ভাবিছোঁ কেনেকুৱা হ'ব
হয় ঠিকে নিশ্চয় কথা পাতিব পাৰি। যিহেতু স্বাস্থ্যয় মানুহৰ জীৱনৰ আটাইতকৈ মূল্যবান সম্পদ ত' এইটোৰ বিষয়ে কথা পাতিব পাৰি।
অ অ তুমি কি ভাবা মানে আজিৰ মানে আমাৰ মানুহবোৰে স্বাস্থ্যক লৈ কিমান সজাগ বা সচেতন?
আজিকালি মানুহবিলাক স্বাস্থ্যক লৈ কব গ'লে ভালেখিনি সচেতন। তেওঁলোকে অ যিহেতু বহুত খিনিয়ে বহু খিনি মই দেখা পাই আছো যে তেওঁলোকে ডায়ট মেইনটেইন কৰি থাকে। বা সত সতেজ আৰু সতেজ শাক পাচলি ফল মূল খোৱাৰ কাৰণে অ বকিঙে আছে অ আগবাঢ়ি থাকা। আগোৱাই থাকে যে বজাৰত গলে, ভাল, ফল মূল লোৱাৰ কাৰণে শাক পাচলি লোৱাৰ ক
উম উম হয় এইখিনিতে মই এটা কথা ক'ব বিচাৰোঁ মানে মই সেইদিনা বাতৰিত মই দেখিবলৈ পালোঁ যে মানে বজাৰত আজিকালি প্ৰায় ভেজাল খাদ্যই মানে পোৱা যায় এইদিনা আমত মানে বিভিন্ন ৰং মিহলাই মানে বিভিন্ন। অ সেই পকাই সেনেকুৱা ধৰণৰ মানে ভেজাল খাদ্য আজিকালি বজাৰত পোৱা যায় গতিকে এই বিষয়ে তুমি কি ক'বা?
হয় এইটো মইয়ো সেই বাতৰি দেখা পাইছো। আজিকালিৰ টাইমত মানুহে নিজৰ মানে লাভ। লাভৰ কাৰণে সোনকালে বস্তু বিলাক বিক্ৰী বিক্ৰী যায় যাতে। সেইকাৰণে মানে অ যিবিলাক উ ৰাসায়নিক সাৰ বিলাক হয় উম মানে ইউজ নকৰে সিহতে উপয়োগ নকৰে। কৰে নকৰি যিবিলাক উম ভেজালি সাৰ আছে সেইবিলাক আহ ব্যৱহাৰ কৰে ব্যৱহাৰ কৰি পিনে সেই সেই সেইবিলাকৰ জৰিয়তে সোনকালে শাক পাচলিবোৰ হৈ যায় । ফল মূল বা, যি কোনো খাদ্য পাতি সেইবিলাক বোৰ সোনকালে হৈ যায় আৰু তেওঁলোকে বজাৰত সোনকালে অ বেচিব পাৰে । যাৰ জৰিতে তেওঁলোকৰ সোনকালেও লাভো হয়। সেইবাবে তেওঁলোকে এই প্ৰক্ৰিয়াটোৱে মানে সহজে পইচা ইনকামৰ প্ৰক্ৰিয়াটো
হয়-হয়। ইয়াৰ ফলতো আমাৰ মানে স্বাস্থ্য বহুত ফলত মানে ক্ষতি হৈছে হয় নে?
অহ, স্বাস্থ্যতো ক্ষতি হয়ে আজিকালি কোনটো খাদ্য বস্তু মানে আহ বিনা উম কেমিকেল দিয়া। সকলোবোৰ চ খাদ্য বস্তুৱে ভেজালী হয় সকলোবোৰ খাদ্য বস্তুৱে ভেজালী।
আমি মানে এতিয়া চাই চিতি মানে খোৱাটো জৰুৰী আৰু সেইবুলি ভাবোঁ।
এইটো সকলোৰে বাবে জৰুৰী মানে আমি যিবিলাক খাদ্য বস্তু খাওঁ সেইবিলাক যাতে আমি আহ সদায় ভালদৰে চাই মেলি খাব লাগে, যাতে সেই খাদ্য বস্তু আমাৰ শৰীৰৰ বাবে
উম-উম-উম। ইয়াৰপৰি আমাৰ মানে স্বাস্থ্য ভালদৰে ৰাখিবলৈ মই ভাবো নিয়মীয়াকৈ যোগাসন যোগাঅভ্যাস বা শাৰীৰিক কচৰত ব্যায়াম আদি কৰাতটো উপযোগী। তুমি কি বুলি ভাবা এই বিষয়ে?
হয় এইটো মই ভাবো যে শাৰীৰিক ব্যায়াম হওক বা যোগা এই সকলোবোৰ মানে আমাৰ অ দৈনন্দিন জীৱনত বহুখিনি প্ৰভাৱ পৰে, পেলায়। কাৰণ যিবিলাক ব্যয়ায়াম আমি কৰো বা সেইবিলাকেৰে আমাৰ যিটো ৰক্তৰ সঞ্চালন আছে শৰীৰত সেই শ অ সঠিকভাৱে হৈ থাকে। আৰু আমাৰ শৰীৰটো অ ভালদৰে চলাই ফিলা কৰিবৰ কাৰণে হয়। সতেজ কৰী তোলে। আমাৰ উ মস্তিষ্ক বিৃদ্ধি হয় স্মৃতি শক্তি
হয়-হয়, হয়-হয় খুব সুন্দৰ কথা ক'লে। মানে আমাক নিয়মীয়া ব্যায়াম যোগাসনে আমাৰ মানে এ দৈনন্দিন মানে জীৱনত আমি আৰু ভালদৰে কাম কৰি যাবলৈ এ সহায় কৰে, নহয় জানো?
হয়-হয় একেবাৰে।
হয়, গতিকে তুমি আমাৰ নৱপ্ৰজন্মৰ বা উঠি অহা আমাৰ ভন্টি-ভাইটি সকলক তুমি কেনেধৰণে কি আহ্বান জনাব বিচাৰিবা বা আমাৰ স্বাস্থ্যক লৈ কি ক'ব বিচাৰিবা?
প্ৰথমতে মই তেওঁলোকক তো উম যিবিলাক সতেজ ফল মূল, শাক পাচলি সেইবিল খাবৰ কাৰণেে কাৰণে মই ক'ম। কাৰণ আজিকালি যেত বজাৰত এয়া বহুতোকে সেয়াই কেমিকেল যুক্ত খাদ্য অপ পানী ইয়াৰ পৰা কিয় ওলাইছে? অঁ অ তেওঁলোকে যাতে ভাল এই চাই পিনে হাও ভালকে চিনি পিনে হয় অ সতেজ এ খাদ্য শাক- পাচলিবোৰ। লয় আৰু যাতে বেচিলিগা ৰা ৰাসায়নযুক্ত অ অ এম পদাৰ্থ মিহলোৱা খা-খাদ্যবোৰ। অ গ্ৰহণ নকৰে। আৰু তেওঁলোকে যাত তেওঁ নিয়মিত ভাবে ব্যায়াম য়োগা এইবিলাক কৰি থাকে। অ এইবিলাকৰ ফল ফলত মানে যিবিলাক খাদ্য অহ্ বস্ এইটো আমাৰ শৰীৰত যায় তাতে যদি কিবা বীজাণুও থাকে সেয়াই সেই তাৰ পৰা মানে সেই বীজাণুবোৰ প্ৰতিৰোধ কৰিবলৈ শক্তিও পোৱা যায়।
অ অ আ। ইয়াৰো ইয়াৰ পিছত মই এটা বিষয়ে মই উত্থাপন কৰিব বিচাৰিম খাদ্যৰ লগতে এই আমাৰ আ আ আ বপ্। পানী খস্ চাফা পানী বা পৰিষ্কাৰ পানী খোৱাটো বহুত জৰুৰী। এহ্ গতিকে চাফাপ পানীৰ বিষয়ে তুমি কি ক'বা চাফা পানী ইহ্। খাব লাগেনে আমি
হয়, চাফা পানীতো আমি খাবই লাগে কাৰণ উ আহ লেত লেতেৰা পানীতো আমি খাবও নোৱাৰো লেতেৰা পানী খালে এ তাৰে বিশ বীজাণুবোৰ গৈয়ে আমাৰ শৰীৰটো ক্ষতিহে কৰিব। ক ত স আমি সকলোৱে অ চাফ চাফা পানীয়ে গ্ৰহণ কৰিব লাগে। ফিল্টাৰ কৰা পানী হ হওক বা মিনাৰেল ৱাটাৰ অ মে মিনাৰেল পানীবিলাক যিটো। সেইটো সেইবিলাক পানী আমি গ্ৰহণ কৰা উচিত
হয় হয় এতিয়া দেখিবলৈ পোৱা যায় যে গাঁৱে ভূঞে মানে কুঁৱা নৰ্দমা নদ নদীৰ পৰা তেওঁলোকে মানে পানী সংগ্ৰহ কৰি তেনেকৈ তেওঁলোকে গ্ৰহণ কৰে গতিকে ইয়াৰ ফলত বিভিন্ন ৰোগ কলেৰা কেন্সাৰ পৰ্যন্ত হয়
হয় অ এনে অ ম মই ভাবো যে মানে গাও বিলাকত যিবিলাক আহ এ নদীৰ পৰা পুখুৰীৰ পৰা উঠাই পিনে তেওঁলোকে পানী খায় মানে চহৰত যিমান বিলাক সুবিধা আছে পানী ছিল ন্তা কৰাৰ সুবিধা হক বা আৰু বহুখিনি ত গাঁৱত ইমান বিলাক সুবিধা উপলব্ধ নহয় সেইবাবে তেওঁলোক কে মানে উম উপায় নাপায় বা সেইবিলাক সুবিধা উপলব্ধ নোহোৱাৰ কাৰণে তেওঁলোকে সেই পানী বিলাক আহ উ গ্ৰহণ কৰিব লগ গা হয় আও দাওহয় অ
তাৰ ফলত তেওঁলোকৰ বহুত মানে অ শৰীৰৰ মানে ক্ষতি কৰে
হয় ক্ষতিতটো কৰেই কিন্তু তেওঁলোকৰ ওচৰত বেলেগ উপায় নাই হয়তো তেওঁলোকে চৰকাৰক জনাইছে চে বা সংস্থাক জনাইছে তেওঁলোকে কোনো অ মানে আগবাঢ়ি একো ভ ভাগ লোৱা নাই তাৰৰ ওপৰত একো কৰা নাই সেইবাবে তেওঁলোকে উপায় নোহোৱাৰ কা ৰণে সেই কামটো কৰিব লগা হৈছে আৰু আমি মানুহে ধৰক এ চলিব নোৱাৰে পানীতো
হয় হম হম পানীয়ে প্ৰাণীৰ প্ৰাণ হয় হয় ঠিক কথা কৈছা সেইবাবে মো এটা পৰামৰ্শ দিব বিচাৰোঁ যে মানে আমি ডাইৰেক্ট পানীটো মানে ব্যৱহাৰ কৰাতকৈ নলা নৰ্দমাৰ পৰা পানী সেইবোৰ য'তেই পৰিষ্কাৰ কৰি হ'লেও মানে পৰিষ্কাৰ পৰিচ্ছন্ন কৰাৰ কিছুমান ঘৰুৱা উপায় থাকে যেনে ফিল্টাৰ হওক তেনেদৰে যদি অকণমান কৰে বা পানী উতলাই যদি তেওঁলোকে খাব খাব পাৰে তেতিয়াহ'লে মানে তেওঁলোকৰ আহ বহুখিনি পৰিমাণে মানে ৰোগৰ পৰা হাত সাৰি থাকিব নহয় জানো
হয় এইটো ঠিকে কৈছে উতলোৱা পানীত ম বহুখিনি বীজাণুৱে ধংস হৈ যায় আৰু তোৰ মইয়ো এইটো পৰা মই সুধিব বিচাৰো যে ব মানে প্ৰতি ঘৰ মানুহে পানী উতলাই খোৱা বহুত দৰকাৰী আ এ ফিল্টাৰ কৰা পানী কো কিয় নাখাওঁ
টো উতলালে হয় পানীটো উতলালে মানে বীজ বিজাণুবোৰ মানে ধ্বংস হৈ যায় তাৰ ফলত মানে পানী সেই পানী খালে আৰু কোনো মানে অসুখ বা এনেকুৱা ৰোগ হোৱাৰ কোনো আশংকা নাথাকে আৰু।
অ মানে আশংকা থাকে, কিন্তু বহুতে কম মানে উতলোৱা পানীত। নাই উ নিৰান্নব্বৈ পাৰ্চেণ্ট যিখিনি বীজাণু থাকে সিখিনি মৰি যায়। য় এক পাৰ্ছেন্ত বাছি যায়। ত এক পৰ্ছেন্ত ইমান এক পাৰ্চেণ্ট কাৰণে মানে ইমান খিনি বেছি
হ বিশেষ ডাঙৰ ৰোগ নহয় আৰু।
এনেতো চ এইবিলাকতো হৈয়ে থাকে। এইটো দৈনন্দিন জীৱনতো এটা। হয় ৰুটিনে হয় সেইটো তটো কথা নাই কিন্তু যিটো বিষাক বেমাৰ বিলাক আছে সেইবিলাকৰ পৰা হাত সাৰিব পাৰি
হয় হয় ঠিকে কৈছা খুব সুন্দৰ কথা উত্থাপন কৰিলা গতিকে স্বাস্থ্যৰ মানে আমি সুস্বাস্থ্যৰ অধিকাৰী হৈ থাকিবলৈ তোমাৰ পৰা যদি মই তিনিটা উপায় বিচাৰো তেতিয়া হলে তুমি প্ৰথম তিনি উপায় কি বুলি ক'বা।
তিনিটা উপায় কলে যেনেকে মই কৈছিলো দৈনন্দিন আহ দৈনন্দিন হিচাপে আহ ব্যায়াম। কৰা য়োগা কৰা আৰু আহ বীজাণুমুক্ত পা গ্ৰহণ কৰা হয় সুষম আহাৰ বীজাণুমুক্ত। পানী গ্ৰহণ কৰা সতেজ শাক পাচলি ফল মূল গ্ৰহণ কৰা এই সকলোবোৰৰ সকলো। জৰিয়তে আমি আমাৰ স্বাস্থ্যটো ভাল দৰে ৰাখিব পাৰো। আ কোনো ৰোগ আমাৰ। স্বাস্থ্যক হানি কৰিব নোৱাৰে তাৰ পৰা আমি হাত।
অ অ ইয়াৰ লগত লগতে মই আৰু কথা এটা সংযোগ কৰিব বিচাৰো যে আজিকালি দেখা গৈছে আমাৰ নৱপ্ৰজন্মই আহ আমাৰ নিচাযুক্ত দ্ৰব্যবোৰ গ্ৰহণ কৰা হৈছে গতিকে তাৰ ফলত তেওঁলোকৰ স্বাস্থ্যৰ অৱনতি ঘটিছে। ইয়াৰ বিষয়ে তুমি। ক'বা নেকি?
আজিকালিৰ যিবিলাক নৱপ্ৰজন্ম আছে বেছিভাগে তেওঁলোকে স্কুলৰ টাইমৰ পৰাই বিদ্যালয় টাইমৰ পৰাই অ মানে নি যুক্ত পদাৰ্থ আহ সেৱনৰ কাৰণে আগবাঢ়ি আহে। আৰু সেইটো এ অ মই ক'ব গ'লে সেইটো তেওঁলোকৰ ভুল নহয়। তেওঁলোকৰ পৰিৱেশৰ পৰি মানে পৰিৱেশত তেওঁলোকে যিটো দেখা পায় সেইটো পিনে তেওঁলোকে ঢাল খায়, হয়তো তেওঁলোকৰ বন্ধু-বান্ধৱ কোনো-কোনোবাই তেওঁলোকক আগুৱাই সেইটো কৰিবৰ কাৰণে মানে বেছি আহ আগুৱাই লৈ গৈছে বা ইচ্ছুক কৰাইছে সেইটো ফলত হয়, উৎসাহিত কৰে সেই ফলতো তেওঁলোকে মানে অ সেই নিচাযুক্ত দ্ৰব্যৰ প্ৰতি বেছি আকৰ্ষিত হয়। ত সেই নিচাযুক্ত দ্ৰঅ আজি আলি যিহেতু আমি জানোৱে মানুহে কাৰো ভাল নিবিচাৰে ত' এজনে-এজন আনজনৰ প্ৰতি হিংসাৰ ভাৱ ৰাখে। চ' সেইকাৰণে মানে অ তেওঁলোকে নিজৰ হয় বন্ধু-বান্ধৱক জানি বুজি পিনেও সেই ৰাস্তাটো পিনে লৈ যাব পাৰে।
অঁ-অঁ, হয়-হয়।
সেই যিহেতু তেখেতেও জানে যে সেইটো বস্তু খালে, বাহ সেই কাম কৰিলে নিজৰ হানি হ'ব, নিশ্চ তৰ নিজৰ স্বাস্থ্যৰ হানি হ'ব। কিন্তু জানি বুজি পিনেও সেই কামটো কৰে বা বেলেগক কৰিবৰ কাৰণে উৎসাহিত কৰে। আৰু কিছুমান মানুহ আছে, যিটো সেইটো কামৰ কাৰণে বা কিছুমান ছাত্ৰ-ছাত্ৰী কি আছিল জোনেহে সেইটো কামৰ কাৰণে নিচাযুক্ত দ্ৰব্য গ্ৰহণ কৰাৰ কাৰণে বেছি আগুৱাই যায়। বা সেৱন কৰে আৰু কিছুমান আছে জোনে মানে সেইটোৰ ভাল বেয়া গম পাই পিনে আঁতৰি থাকে।
হয়-হয় খুব সুন্দৰকৈ তুমি বুজাই দিলা বা এই বিষয়ে তুমি কলা বা গতিকে শেষত ময়ো তাকে কব বিচাৰিম যাতে আমাৰ নৱপ্ৰজন্মই এই বেয়া বস্তুৰ পৰা আঁতৰি থাকি তেওঁলোকে অকণমান স্বাস্থ্যৰ যতন লৈ ব্যায়াম যোগাভ্যাস আদি বা সু সুষম আহাৰ আদি গ্ৰহণ কৰি নিজক মানে স্বাস্থ্যতো অকণমান যত যতন লয় কাৰণ আমাৰ স্বাস্থ্যটো ঠিকে থাকিলেহে বা আমাৰ মন মগজু সুস্থ শৰীৰে আমি ভাল কামবোৰ কৰি যাব পাৰিম। তেতিয়া নিজৰ লগতে তথা সমাজখনৰ ৰাজ্যখনৰ দেশৰ উন্ন তি সাধন কৰিব পাৰিম নহয় জানো?
হয় ঠিকেই কৈছে।
তেতিয়াহ'লে আজিৰ আমাৰ বিষয়টো ইমানতে আমি সামৰণি মাৰু। পাছত কেতিয়াবা আমি আলোচ আলোচনা কৰিম আৰু ইয়াৰ বিষয়ে।
নিশ্চয় নিশ্চয়। ঠিক আছে বাৰু নিশ্চয়।